হেল্ল'!
অ, শুনিছেনে?
অ, শুনিছোঁ, শুনিছোঁ।
অ, কওঁক। অ' এনেই আছো ৰ'ব।
খবৰ কেনে?
খবৰ ভালেই, তোমাৰ?
মোৰ ভালেই। মই ভাবিছিলো আজি আমি অলপ জীৱনৰ অ, কোৱা হেল্ল', নেটটো প্ৰব্লেম দি আছে আপোনাৰ। নেট নেটৰ প্ৰব্লেম দি আছে। মই ভাবিছিলো আজি আমি, হেল্ল' নাই অস, নাই হোৱা, এতিয়াও প্ৰব্লেম দি আছে নেটটো।
হেল্ল', অ শুনিছোঁ, শুনিছোঁ। মই এতিয়াও নেটটো প্ৰব্লেমে দি আছে।
দিগদাৰ দি আছে।
এতিয়াও বহুত প্ৰব্লেম দি আছে নেটটো।
হয়, শুনি শুনিছেনে এতিয়া?
অ, এতিয়া শুনিছোঁ। ম-মই ভাবিছো ছিলো আজি আমি অলপ জীৱনৰ লক্ষ্যৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো।
হয়, হয়, এইটো আমাৰ এটা ভাল বিষয়।
উম, এনে জীৱনৰ লক্ষ্যৰ ওপৰত তুমি অলপ মোক জীৱনৰ লক্ষ্যৰ ওপৰত অলপমান‌ ক'ব পাৰিব নেকি আপুনি, তুমি?
অ, জীৱনৰ লক্ষ্য বুলি ক'বলৈ গ'লে, অ' পোন প্ৰথমে আমাৰ, প্ৰত্যেকজন মানুহৰে আমাৰ নিজা নিজা ধৰি লোহা জীৱনৰ লক্ষ্য বুলি ক'লে আমি পোন প্ৰথমে আমি এইটোয়ে বুজো যে তে, আমাৰ কোনোবা নহয় কিবা নহয় এটা আমাৰ চখ থাকেই যিটো আমি জীৱনৰ লক্ষ বুলি কওঁ। এই চখটো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। আৰু সেই চফৰ ওপৰত আমি ভিত্তি কৰিহে আমি জীৱনটো আগুৱাই
উম, সেইটো হয়, কাৰণ এটো প্ৰৰো দিয়ে।
হয় -হয় তাত কিছুমানে
ও কোৱা, এতিয়াও দি আছে প্ৰব্লেম দি আছে।
শুনিছে নে, অ,
অনিষ্টৰ।
অ, তাত হয়তো কিছুমানে সফলো হয়, সেই লক্ষ্যত আৰু কিছুমানে হয়তো সফলো নোহোৱা সফল নোহোৱা দেখা যায়।
উম, সেইটো হয়, এনে তাৰমানে তুমি কোৱাতো তাৰমানে সেইটোও হয় সেইটোও নহয় - নহয়। তাৰে মানে জীৱনৰ লক্ষ্য মোৰ, মানে জীৱনৰ লক্ষ্য বুলি ক'লে চোৱা আমাৰ এটা এনেকুৱা লক্ষ্য থাকে যিটো আমি তাৰমানে সফল হব বিচাৰো বা সেই লক্ষ্যতোৰ ওপৰত তাৰমানে আমি আঙুলি দি কেতিয়াব কিনে বা লক্ষ্যটোৰ বিষয়ে ভাবি কিনে আমি সেই দিশত আগবাঢ়ি যাও আৰু আৰু জীৱনটো তাৰমানে সফল কৰি নিয়াত তাৰমানে এটা মেইন ভেটি বুলি ক'লেও ভুল নহয় এইটো। তাৰমানে জীৱনৰ লক্ষ্য, কিছুমানৰ লক্ষ্য ৰাখ আমি হোৱা কিমান কিছুমানৰ পুলিচ হোৱা বা কিছুমানে ইউ পি এছ চি পাছ কৰা। আই এ এছ অফিচাৰ হোৱা সেইবিলাক, তাৰমানে এটা মানুহ মানে নিজৰ জীৱনৰ লক্ষ্যটোৰ ওপৰত তাৰমানে উম, চকু দি বা জীৱনৰ লক্ষ্যতোৰ ওপৰত তাৰমানে আৰু জীৱনৰ লক্ষ্য বিষয়ে ভাবি কিনে সেই বিষয়টোৰ ওপৰত কেনেকে আগবাঢ়ি যাব পাৰে তাৰ ওপৰত তাৰে মানে গুৰুত্ব দিয়ে - দিয়ে আৰু সেই বিষয়টো তাৰমানে সফল কৰাৰ কাৰণে তাৰমানে নিজকে তাৰমানে উচৰ্গা কৰি দিয়ে সেই বস্তুটোৰ ওপৰত।
হয় - হয় আপুনি ঠিক কথাই কৈছে যে আপুনি কলেই যে কোনোবা হয় ত'পুলিচ হ'ব খোজে, বা আৰ্মি হ'ব খোজে বা ইউ পি এছ ত কি দৰে পঢ়ি তলত উত্তীৰ্ণ হৈ ভাল এজন অফিচাৰ হ'বলৈ খোজে আৰু ইয়াৰ ওপৰত আমি ভিত্তি কৰিহে বা আমি দিশটো, ৰ' ওপৰত আমি ভালদৰে
অধ্যয়ন কৰি হেই আমি এইবোৰত আমি, তাকেই আৰু উত্তীৰ্ণ হবলৈ পাৰিম গতিকে ধৰি লোৱা তুমি পুলিচ, পুলিচ হ'বলৈ হলে পোনপ্ৰথমে আমি আমাৰ যিটো বাহিৰা জ্ঞান, সেইটো জ্ঞানো আমাৰ বাবে যথেষ্ট আহ প্ৰয়োজন। লগতে পুলিচ হবলৈ হ'লে আমাৰ যিটো আমাৰ ব্যায়াম বা আমাৰ উম খেলপথাৰতেই হওক বা ৰাস্তা ঘাটতেই হওক আমি দৌৰিবলৈ, দৌৰিব লাগিব। আৰু নিজৰ দেহটোক সুস্থিৰ ৰূপে গঢ়ি তুলিব লাগিব। তেতিয়াহে আমি আহ ধৰি লোৱা পুলিচত হওক, আৰ্মিত হওক এইবোৰত আমি, আহ ভালদৰে উত্তীৰ্ণ হৈ চাকৰি চাকৰি কৰিবলৈ সক্ষম হ'ম। বা ধৰিলোৱা অ, ' কওকচোন?
এতিয়া হ'ল, জীৱনৰ লক্ষ্য বুলি ক'লে যে আমি সেইটো পাব লাগিব সেইটো নহয়। তাৰমানে কিছুমানে, কিছুমান কিছুমানৰ তাৰমানে বেলেগ বেলেগ ধৰণৰ লক্ষ্য থাকে বা সেইবিলাকৰ মানে জ্ঞান থকাতটো জৰুৰী, যেনেকৈ চোৱা এজন মানুহে পুলিচ হ'লে পুলিচ তাৰ লক্ষ্য হ'ব পাৰে পুলি হোৱাৰ, কিন্তু তাৰ য সেই বিষয়টোৰ ওপৰত যদি জ্ঞান নাথাকে। বা সেই বিষয়টোৰ ওপৰত কেনেকে তাৰমানে নিজকে লাগিব লাগিব বা নিজে কাম কৰিব লাগিব। সেইটোৰ জ্ঞান নাথাকে সেইটোৰ লক্ষ্য মানে কলে নহয় তাৰমানে লক্ষ্য বুলি ক'লে আমাৰ সেইটো কেনেকুৱা হ'ব পাৰিম বা কেনেক কেইটা মানে তাৰমানে কি কৰিব লাগিব সেইটো বস্তু পাবলৈ। সেইবিলাক ওপৰত জ্ঞান থাকিলে সেইটোক লক্ষ্য বুলি কোৱা হয়।
হয়, আন
কিছু মানে ভাবে তাৰমানে জীৱন হেল্ল' নেটটো অলপ প্ৰব্লেম দি আছে তোমাৰ। তাৰমানে অ', শুনিছো শুনিছো, তাৰমানে জীৱনৰ লক্ষ্য বুলি ক'লে মানুহৰ এটা লক্ষ্য নাথাকিব পাৰে, কিছুমানৰ দুটা থাকে কিছুমানৰ উ, যেনে কিছুমানে তাৰমানে হেৰি কৰ এইটো প্ৰথম লক্ষ্য, এইটো দ্বিতীয় লক্ষ্য। যদি মই এইটোত-এইটোত যে সফল হ'ব নোৱাৰো, প্ৰথম লক্ষ্যটোত যে সফল হ'ব নোৱাৰো তাৰ আৰু আন এটা লক্ষ্য ৰাখি থৈ দিয়ে। যাতে সেইটো তাৰমানে কৰি পেলাইও তাৰমানে তেওঁ এজন
হয় আমি সকলোৱে, মই ভাবো যে আমি লক্ষ্য ল-ল'ব লাগে জীৱনত। প্ৰথমটো নোৱাৰিলে, আমি নেক্সট, যিটো আমাৰ, যিটো যিটোৰ ওপৰত আমি চেষ্টা কৰি যাবলে যাব পাৰিম, তেতিয়াহে কোনোবা নহয় কোনোবা সফল হবলৈ পাৰিম।
উম, কিন্তু কেৱল লক্ষ্যটো ভাবি থলেই নহয় অ', সেইটোৰ কাৰণে তাৰমানে, সেইটো সফল কৰিবলৈ কিছু-কিছু মানে ভাবে যি জীৱনৰ লক্ষ্য এটা আছে কিন্তু তেওঁ পঢ়াত জ্ঞান নিদিয়ে বা কিবা নকৰে সেইটো নহয় তাৰমানে লক্ষ্য এটা ভাবিহে তাৰমানে তুমি যি লক্ষ্যই নহওক তোমাৰ কিন্তু পঢ়াটো লাগিবই মেইন। আৰু সেইটো বস্তুৰ কাৰণে, সেইটো বস্তুৰ কাৰণে তুমি সেই বিষয়টোৰ ওপৰত তাৰমানে জ্ঞান বা সেই বস্তুটো তাৰমানে বিষয়ে জনাটো তাৰমানে অতিকৈ দৰকাৰী।
হয়, হয় আমি হয়, হয় আমি ব বৰ্তমান দেখিবলৈ পাওঁ যে উ অ' মানুহ বা আমাৰ অ' ধৰি লোৱা অন্য ল'ৰা-ছোৱালী বোৰেই কোনো এটা আমাৰ আহ জীৱনৰ এটা লক্ষ্য বাচি লয়। সেই ধৰি লোৱা কোনোবাই কিবা এটা চাকৰিৰ কাৰণে অ' সেই জীৱনৰ লক্ষ্যটো আহ উদ্দেশ্য কৰিছে কিন্তু সেই যিটো টো আমি উদ্দেশ্য লৈছো। সেই উদ্দেশ্যৰ কাৰণে আমি নিজকো আমি অত্যন্ত গুৰুত্ব দিব লাগিব। এইটো বিষয়ৰ ওপৰত আৰু সেইটো বিষয়ৰ ওপৰত যেনেকুৱা ধৰণৰ আমাৰ জ্ঞান আহৰণ কৰিব লাগে। সেইটো বিষয়ৰ ওপৰত আমি ভালদৰে উত্তীৰ্ণ হ'বলৈ সেইটো বিষয়ৰ ওপৰতে আমি ভালদৰে গুৰুত্ব দি সে এইটো বিষয়ত আমি অ', উ যিটো আমাৰ অহ, দিশ থাকে সেইটো আমাৰ পৰীক্ষাত তেতিয়াহে আমি ভালদৰে উত্তীৰ্ণ হ'বলৈ পাৰিম। গতিকে আমি অ', কৰিম কৰিম বুলি ভাবি থাক আলে আমাৰ লক্ষ্যটো আমাৰ নিজেই নিজে অ'। চলি নাযায় বা অ'। নিজে নিজে আমাৰ সেইটো হৈ নাযায়, আমি নিজেও কষ্ট ট' কৰিব লাগিব। তেতিয়াহে আমাৰ আৰু লক্ষ্যটো উপনীত হ'ব।
উম, এনে কিছুমান এনেকুৱা মানুহ আছে যিবিলাক মানুহে তাৰমানে এটা লক্ষ্য ভাবি থৈ দিয়ে। মই কওঁ যে সি এ মানুহে তাৰে ভাবে যে মই পুলিচ হ'ম। বা কিছুমানে ভাবে মই আৰ্মি হম। কিন্তু সেই লক্ষ্যটোৰ বিষয়ে ভালকৈ ভাবে বা জানেই কিন্তু সেই ক্ষ্যটোৰ তাৰমানে কাম নকৰে তাৰমানে অনাই জনাই ঘূৰি ফুৰে বা উম, তাৰমানে সেই কামটোত এনে মোই কওঁ দৌৰিব লাগে বা পঢ়িব লাগে তেওঁলোকে নপঢ়ে বা নদৌৰে বা ৰাণিং তাৰমানে দৌৰা কামবিলাক নকৰে বা ব ব্যায়ামবিলাক নকৰে। তাৰ ফলত তেওঁলোকক তুমি কি বুলি ক'ব বিচাৰা তাৰমানে তেওঁলোকৰ ওপৰত তুমি কি মন্তব্য দিব বিচাৰা? এইবিলাক মানুহৰ ওপৰত তোমাক দি আছে। নেটটো প্ৰব্লেম দি আছে নেটটো প্ৰব্লেম দি আছো অলপ নেটটো তাৰমানে ডিষ্টাৰ্ব দি আছে। হেল্ল'। অ শুনিছো শুনিছো কওঁক চোন?
অ এতিয়া আমি কবলৈ গলে তেওঁলোকক আমি অ এলেহোৱা বুলিয়ে ক'ব লাগিব কাৰণ যদি আমি লক্ষ্য এটা থিৰ কৰি সেইটোৰ ওপৰত যদি আমি কোনো ধৰণৰ কষ্টয়ে নকৰো সেইটো আমাৰ কেনেকৈ ফুলিব। বা কেনেকৈ সেইটো আমাৰ আহ বাস্তৱ হবলৈ আমাৰ আহ যিটো আমাৰ বাস্তৱ হবলৈ আমি ভাবি থাকো সেইটো কেনেকৈ বাস্তৱ হব আমি চেষ্টা নকৰিলে আমি কেনেকৈ আৰু সেইটো কৰিব পাৰিম গতিকে আমি পোনপ্ৰথমে আমি চেষ্ চেষ্টা কৰিব লাগিব আৰু কথাতে আছে যে চেষ্টাৰে অসধ্য একো নাই। গতিকে আমি সকলোৱে চেষ্টা কৰাটো দৰকাৰ
উম। সেইটো হয় হোৱাটোৱে তাৰমানে উম এইবিলাক তাৰে ভাল বোৰ নহয় তাৰমানে কিছুমানে যিটো ভাবি লয় বা যিটো কৰিম বুলি ভাবে সেইটো তাৰমানে কৰিবলৈ তাৰমানে, সেইটোৰ ওপৰত তাৰমানে জ্ঞান থাকিলে নহয় সেইটো তাৰমানে কৰিবলৈ যিমান তাৰমানে নিজে তাৰমানে কিবা এটা কাম কৰিবলৈ নিজে তাৰমানে যিমান দিব পাৰে তাত তাত তাতকৈ বেছি তাৰমানে নিজে ত এটা নিজৰ দেহটো বা নিজৰ মনটোক তাৰমানে দিব লাগে তেতিয়াাই তাৰমানে সেই বস্তুটোৰ ওপৰত তাৰে সফলতা অৰ্জন কৰিব পাৰি।
হয় হয়।
ঠিক আছে দে বন্ধু তোমাৰ লগত মে উ জীৱনৰ লক্ষ্যৰ ওপৰত আলোচনা কৰি ভাল লাগি আৰু মই
হয় হয় আমিও যদি অ'। অধ্যয়ন কৰি আমিও যাতে জীৱনত আগুৱাই যাব পাৰো সেয়ে
নেটটো প্ৰব্লেম দি আছে?
এনে
উম পাইছো।
অ ঠিক আছে তে বল পিছত আৰু কথা পাতিম দিয়ক দে
ধন্যবাদ।